হেল্ল'
উম হেল্ল'
অ' কি খবৰ বন্ধু
ভালে আছে বন্ধু তোমাৰ কোৱা
ময়ো আছো ৰবা অলপ ওলাই আহিছো বাহিৰত
অ' অ' ঠিকে বাকী খবৰ পাতি কেনে তোমাৰ
আছো ৰবা ঠিকে আছো তোমাৰ
ময়ো ঠিকে বহুত দিন হল অ' তোমাক মই দেখাই পোৱা নাই ক'ত থাকা আজিকালি
মই আজিকালি বন্ধু অলপ বিজি আছো ৰবা এই কামত অলপ কামত সোমালোঁ মাজতে সেইফালে তোমাৰ কলেজ যাই দেখোন তুমি কলেজত কিমান দিগদাৰ পৰীক্ষা কেনেকুৱা হ'ল
উম উম বুজিলো পৰীক্ষাটো ঠিকেই হ'ল এতিয়া ৰিজাল্টৰ কাৰণে ৰখিছো ৰিজাল্টতে গম পাম এতিয়া কি হ'ব আৰু বাকী তোমাৰ কেনে হৈছে পৰীক্ষা
মোৰো ভালে হৈছে ৰবা ভালে হল মোৰো ৰবা
ঠিকে চবৰে ভালে হ'ব লাগে আমাৰ লগৰবোৰৰ।
অ' মা-দেউতা আছে ভালে?
অ' ঠিকে আছে তোমাৰ?
মোৰো আছে, ৰ ভাইটি ভালে আছে?
ভাইটি অ' ঠিকে আছে। বাকী তুমি উম কোৱা?
অ' এ, তোমাক বোলো বহুত দিন লগ পোৱা নাই। খবৰ খাতিও লোৱা হোৱা নাই সেইটো কাৰণে কল কৰিলো আৰু অলপ কথা পাত টো বুলি বহুত দিন মূৰত।
অ', অ' বুজিছো মই তোমাৰ কথাটো। বাকী তুমি কি নতুন মোবাইল লৈছা বোলে, মই শুনা পাইছো কিবা এটা কথা।
অ', অ' এই তোমাৰ মাজতে মোৰ মোবাইলটো অলপ মানে তোমাৰ যোনখন মানে মাডাৰ বৰ্ড বুলি কয় ন সেইখন অলপ এনে পানী পৰিলে বেয়া হৈ থাকিলে মোবাইলটো। বেটাৰীৰ প্ৰব্লেম দিয়া হ'ল সেইটো কাৰণে নতুন মোবাইল এট লোৱাল লৈ ল ৰবা।
অ', অ, বুজিছো। হেল্ল'?
অ', অ' কোৱা কোৱা?
অ, অ' এই মোবাইলটো অলপ প্ৰব্লেম হ'ল ৰ'বা সেইটো কাৰণে চেঞ্জ কৰিলো মোবাইলটো। উম, নতুন মোবাইল এটা ললো। পিছে তুমি আজিকালি আছো আছো ফ্ৰী আছো।
উম, কিবাক কিবা কৈছি।
মোক বোলো অ-চছিয়েল একাম বহুত দিন হ'ল।
অ' মই মানে ইমান চছিয়েল মিডিয়াত নাই নাই নাই মানে এনে আজিকালি অলপ কমাই দিছো, আগৰ দৰে মানে এতিয়া ব্যৱহাৰ ইমান নকৰো মই। অলপ কামত সোমালো নহয় তো এতিয়া অলপ কমাব লগগীয়া হৈ গৈছে। বাকী ঠিকে এটা তুমি এটা ভালে কথা মোক এটা উল্লেখ কৰিলা, আমি এটা ভাল টপিক পালো। আমি আলোচনা কৰিব কাৰণে আ-আমি চচিয়েল মিডিয়া বা সামাজিক মাধ্য়মৰ ওপৰত কথা পাতিব পাৰোচোন।
অ' ঠিকে কৈছা তুমি কথা পাতিব পাৰা। যাই বাৰু। তুমি যদি অকমান ফ্ৰী আছা তেনেহলে আমি কথাটো হেৰি কৰিব পাৰো আগবঢ়াব পাৰো।
উম, ভাল অ', অ' ঠিকেই কৈছা তোমাৰ ভইচটো মাজে মাজে ৰখি যায় কিন্তু। কিবা নেটৱৰ্কৰ ইছ্যু আছে নেকি তোমাৰ?
চাগে হ'ব পাৰে অলপমান মই মানে তোমাৰ যোনখিনি জাগাত আছো বৰ্তমান তাতে অলপ নেটৱৰ্ক প্ৰব্লেম দি আছে মানে।
উম সেইটোয়ে সেনেকুৱা লাগি আছে কাৰণ হঠাৎ শব্দটো আহে হঠাহ শব্দ নাহা হৈ যায় সেইটো কিবা নেট
দিয়া দিয়া কোৱা বাকী তুমি সামাজিক মাধ্যম যে আছে আজিকালি ইমান মা-মানুহবোৰ যে ইমান সামাজিক মাধ্যম ব্যৱহাৰ কৰে সামাজিক মাধ্যম ক-ব্যবহাৰ কৰাটো ভাল নে বেয়া তুম কি বুলি অলপ ভাল ভাবা নে বেয়া এইটো?
এইটোতো বন্ধু মই ডাইৰেক্ট তোমাক ক'ব নোৱাৰিম কাৰণ সমাজিক মাধ্য়ম তোমাৰ ভালো হয় একফালৰ পৰা একফালৰ পৰা বেয়াও হয়।
অ' তুমি তেন্তে ভাল কি ভাল হয় ভাল মানে সামাজিক মানুহ ভাল ভাল হয় যদি কেনেকুৱা ভাল হয় তুমি ক'ব পাৰিবা এইটো বিষয়ে?
অ', অ' সেইটো বাৰু মই উল্লেখ কৰিব পাৰিম সামাজিক মাধ্যম তোমাৰ এতিয়া মই যিহেতু চাই আছোঁ চবফালৰ পৰা। চব ফালৰ পৰা যদি চাবলৈ যোৱা তুমি সামাজিক মাধ্যমত তোমাৰ আজিকালি যিবোৰ পৰি স্হিতি চলি আছে তেনেকুৱা ধৰি লোৱা তোমাৰ কিছুমান ইনফ্লুয়েনঞ্চাৰ ইনফ্লুয়েনঞ্চাৰ য মানে টো বুজি পাইছা তুমি?
অ কোৱা।
অ ত' ইনফ্লুয়েনঞ্চাৰ যি কিছুমান পষ্ট তোমাৰ আপলোড কৰে মানে তোমাৰ স্মৃতিবোৰ আপলোড কৰা যায় চছিয়েল মিডিয়াত। ত' সেই হিচাপতটো বাৰু ঠিকেই আছে। গোটেইখিনিক তোমাৰ সোনকালে চচিয়েল মিডিয়াত থ্ৰু দি ব্যৱসায়িক মাধ্যমেদি সোন কালে তোমাক জনপ্ৰিয়তা লাভ কৰিব পৰা যায় আজিকালি। সেইটো তুমি হেৰি কৰিব পাৰা আৰু এটা ভাল পইণ্ট হিচাপে উল্লেখ কৰিব পাৰা কিন্তু চচিয়েল মিডিয়াটো তোমাৰ এনেকুৱা হৈছে আজিকালি পৰিস্থিতি চছিয়াল মিডিয়াত মানে তুমি যিকোনো যদি প'ষ্ট দিয়া তাৰে ভাল-বেয়াটো চচিয়েল মিডিয়াত মানুহবোৰে আজিকালি ব্যক্তিত্ব ভাৱে লোৱা হয় বা নিজহ নিজকীয়া ভাৱে লয়। লৈ পেলাই তাৰে ওপৰত কমেণ্টো কৰে বা তোমাৰ তাৰে ওপৰত বিভিন্ন প্ৰকাৰৰ নিজৰ অহ মতামত নিজৰ মতামতবোৰ ব্যক্ত কৰে আৰু। ত' সেইটো এটা বস্তু ভাল চচিয়েল মিডিয়াৰ ফালৰ পৰা যদি মই চাব যাওঁ। যে তুমি নিজৰ জীৱনৰ, যিকোনো ধৰণৰ অ বস্তুবোৰ মানে যিকোনো ধৰণৰ তোমাৰ অ বেয়া বেয়া অ বেয়া ভাল পৰিস্থিতিবোৰ তুমি তাতে উল্লেখ কৰি দেখাব পাৰা। ভাল বেয়া যিকোনো সময়ত হয় নে নাই বন্ধু
অ ঠিকেই কৈছা তুমি
অহ সেইবোৰে তুমি কেনেকুৱা ভাবা ছচিয়েল মিডিয়াৰ বিষয়ে
ছচিয়েল মিডিয়াতটো ঠিকে বুলি কৈছা তুমি, তুমি যি কৈছা সেইটো ঠিকে আছে। ছচিয়েল মিডিয়াৰ ভাল আৰু বেয়া দুয়োটাই আছে। ছচিয়েল মিডিয়াত ব্যৱহাৰ কৰিলে মানে তুমি যে কৈছা এই মাত্ৰ যে মোক, এইটোৱে যে তুমি ভাল গুণ কলা, মই তেতিয়া অলপ ছচিয়েল মিডিয়াত বেয়াটোও ক'ব বিচাৰো, মানে তুমি আজিকালি দেখাই পাইছা, ছচিয়েল মিডিয়াৰ মানে আজিকালি নতুন নতুন যিবোৰ ছাত্ৰ- ছাত্ৰীবোৰে কম, বহুত কম বয়সতে সিহঁতে এ পেৰেন্টছবোৰে বা চা পৰিয়ালবোৰে সিহঁতক নতুনকৈ মোবাইল কিনি দিয়ে, মোবাইল কিনা পাছত ফলত ইহঁতৰ দেখাই পাইছা, তেওঁলোক পঢ়াৰ প্ৰতি আকৰ্ষণ কমি যায়, আৰু অনলি অকল মোবাইলৰ প্ৰতি সিহঁতৰ আকৰ্ষণ বাঢ়ি যায়, সিহঁতে বেছিভাগ মই দেখা পালোঁ সিহঁতে অকল দিন ৰাতি মোবাইলে টিপি থাকে আজিকালি, নতুন প্ৰজন্মৰ ছাত্ৰ- ছাত্ৰীসকলে। এনেকুৱা হলেতো ভাল নহয়, কাৰণ যিমান মোবাইল চাব ই কাৰণ সিমান মোবাইলৰ সমানে পঢ়াটোৰ প্ৰতি অলপ গুৰুত্ব কমি গৈছে। কিন্তু মই ভাবো দুটা ম মোবাইলতটো লৈছে দিছে যদিও, মোবাইলটো ছাত্ৰ- ছাত্ৰীসকলে বৰ্তমান ভাল কামতে ব্যৱহাৰ কৰিব লাগে কিন্তু সিহঁতে ভাল কামত বৰ্তমান ব্যৱহাৰ কৰা নাই, সিহঁতক ফল এনে গেম চেম এনে কিবা কিবি চ'চিয়েল মিডিয়াত ৰিলছ- ছিলছ এইবোৰ চাওঁতে ব্যৱহাৰ কৰি আছে।
এইটো বাৰু তুমি এটা - উম। সেই সেইটো বাৰু তুমি এটা ভাল পইণ্টে কৈছা মোক।
অ সেনেকুৱাই বাকী তুনো উম, বাকীত উম, এটা বাকী তুমি ছচিয়েল মিডিয়াৰ সহায়ত কিবা সহায় হয়নে মানে ছাত্ৰ ছাত্ৰী কিবা সহায় হয় মানে ভাবা নে নাভাবা?
একচলি ক'ব গলে ছচিয়েল মিডিয়া বুলি মই তোমাক এটা বস্তু ক যাওঁ যে ছচিয়েল মিডিয়াদি তোমাৰ মানে ভাল হয়। বাট কিন্তু সেইটো ভাল কেতিয়া হ'ব যেতিয়া তুমি ছচিয়েল মিডিয়াত যেতিয়া মানে এ, ছচিয়েল মিডিয়া তুমি ব্যৱহাৰ কৰা। ব্যৱহাৰ কৰাৰ সময়ত তুমি ছচিয়েল মিডিয়াত ভালো হ'ব পাৰে তোমাৰ উল্লেখত বা বেয়াও হ'ব পাৰে সেইটো তুমি লক্ষ্য ৰাখি পেলে চাব লাগিব। যদি তুমি ভাল পষ্ট বা ভাল যিকোনো ধৰণৰ তোমাৰ আ মেমৰিজ বোৰ তাতে আপলড কৰা। সেইটো এটা বস্তু বাৰু ভাল যে তুমি অথ চাব পাৰা যে তোমাৰ যিখিনি ব, যিখিনি তোমাৰ বস্তুতে আপলড আছে সেইখিনি বস্তুখিনি তুমি অ', বুঢ়া হোৱালৈ যেতিয়ালৈ তুমি মানে বুঢ়া হবা তে তিয়ালৈ এইখিনি এটা তোমাৰ মেমৰিছ হৈ থাকে। কিন্তু যিহেতু দেখা পাইছো আজি তুমি কোৱাৰ নিচিনা যে চ'চিয়েল মিডিয়াত আ, ষ্টুডেন্ট বোৰে এই সৰু সুৰা মানে ধৰি লোৱা ৰিল চাই থাকে বা গেম খেলি থাকে। মোবাইল পোৱাৰ পিছতে সেইটো বাৰু ইমান এটা ভাল বস্তু নহয়। বাত তুমি বন্ধু এটা বস্তু লক্ষ কৰিছানে নাই যে আজিকালি যিমানবোৰ স্কুল কলেজ তোমাৰ যিমানবোৰ স্কুল কলেজ আছে। চব মানে সকলোৱে তোমাৰ এটাই কাম কৰে। যে যিমান খিনি বস্তু আছে সিহঁতৰ কলেজৰ হওক বা স্কুলৰ হওক। যিখিনি বস্তু সিহঁতে নটিচ দিব লগীয়া থাকে বা কিবা জনাব লাগা থাকে ষ্টুডেন্টক গোটেইখিন সিহঁতে মোবাইলত প্ৰভাইড কৰে আজিকালি। তুমি বন্ধু এইটো বস্তু লক্ষ্য কৰিছানে নাই?
অ', অ', কৰিছো মই।
অহ, তাৰে ওপৰতে মই এটা কথা ক'ব বিচাৰিছো। যদি মানে ধৰি লোৱা এইটো বস্তুতটো বাৰু বেয়া হয় যে চ'চিয়েল মিডিয়াত উৰহ ছাত্ৰ ছাত্ৰীবোৰে এইবিলাক ৰিল চোৱা বা এইবিলাক এইবিলাকত টাইম ৱেষ্ট বহুত কৰে। হয় সেইটো বেয়া বছ দিছোঁ বহুত। কিন্তু তাৰে মাজতে যদি সিহঁতে চ'চিয়েল মিডিয়াৰ পৰা যদি জ্ঞান লাভব পোৱা। কিছুমান ৰিল আহে বা কিছুমান যদি ধৰি লোৱা পঢ়া পাতিৰ বা নিজৰ ষ্টাডিছৰ ওপৰত ৰিলেটেডেড কিবা বস্তু চাই সেইটো বাৰু বন্ধু বেয়া কথা নহয়।
অ', অ', তুমি ঠিকে কৈছা। মানে সেইটোয়ে মই ক'ব বি বিচাৰো যাতে যে, যে ছাত্ৰ ছাত্ৰীসকল মাত পিতৃ মাতৃসকলে সিহঁতৰ ছাত্ৰ- ছাত্ৰীয়ে মোবাইল তিপে কিন্তু পিতৃ- মাতৃসকলেও মানে ছাত্ৰ - ছাত্ৰীৰ হেতৰ ত ল'ৰা ছোৱালীবোৰক মানে মোবাইলটো লৈ কি সিহঁতে কি কামত ব্যৱহাৰ কৰি আছে সেইটো ইহতে এই এ চোৱাটো উচিত বুলি মই ভাবো কাৰণ প্ৰীতি কাৰণ যদি মাতৃ মা দেউতাই যদি সিহঁতক য ভাল শিক্ষা দিয়ে মোবাইলটো কম মোবাইলটো যদি ভাল কামত যদি ব্যৱহাৰ কৰা শিকায় ছচিয়েল মিডিয়াত, যদি ভাল য়ো কামত যদি পঢ়া শুনাত যদি ব্যৱহাৰ কৰা শিকায় তেতিয়াহ'লে কিন্তু সেইটো ভাল কিন্তু। তেতিয়াহ'লে সেই তিয়ে তেতিয়া সেইবোৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে ভৱিষ্যটো ভাল উজ্জ্বল হ'ব কিন্তু কিছুমান। ছাত্ৰ ছাত্ৰীৰ আছে পিতৃ মাতৃ সেইবোৰে তেওঁলোকৰ ল'ৰা ছোৱালী মোবাইলটো দি দিছে কিন্তু মোবাইলটো কি কামত ব্যৱহাৰ ল'ৰা ছোৱালীবোৰে কি কামত ব্যৱহাৰ কৰিছে কি কৰি আছে সেইবোৰ গুৰুত্ব নিদিয়ে। এনেকুৱা হ'ব নালাগে মানে ছাত্ৰ ছাত্ৰীসকলে মানে সেই তেতিয়াহে মানে ছা যেনেকুৱা গুৰুত্ব যদি দিয়ে তেতিয়াহ'লে তেওঁলোকে ভাল হাব তেতিয়া ভাল কামত ছ'চিয়েল মিডিয়াটো ব্যৱহাৰ কৰিব। যদি পিতৃ মাতৃসকলে যদি এ গুৰুত্ব নিদিয়ে মোবাইল দিয়াৰ পিছত তেতিয়াাহ'লে তেওঁলোকে বেয়া হৈ যাব। মই সেইটো ভাবো।
সেটো বাৰো হয় কথা তুমি উচিত কৈছা। মই কথাটো বাৰু সন্মতি জনাইছো কথাটোত। কিন্তু বন্ধু আজিকালি এনেকুৱাও হৈ আছে যে চাবা তুমি। মই ক'ব বিচাৰিছো কথাটো যে ছচিয়েল মিডিয়াৰ পৰাই বহুত, ছাত্ৰ ছাত্ৰী বা ল'ৰা ছোৱালীয়েও। চচিয়েল মিডিয়াৰ পৰা আৰ্নিংছো কৰি আছে হয় নে নহয় বন্ধু। যিহেতু তাতে অ যিহেতু তাত, তে সিহতে কমাৰ্চিয়েল লাইনৰ পৰা সিহতে, ব্ৰেন্ঞ্চ ব্ৰেঞ্চ মানে তুমি বন্ধু বুজি পাইছা ন।
অ অ পাইছো।
ব্ৰেঞ্চৰ ফালৰ পৰা সিহঁতে প্ৰমোচন কৰিবৰ কাৰণে প্ৰমোচন কৰে সিহঁতে প্ৰমোচনৰ ওপৰত। সিহতে ধন সংগ্ৰহো কৰে বহুতে। হয়নে নহয় বন্ধু?
উম গম পাইছো ঠিকেই কৈছা। আজি-কালি মানে ক'ব লগা গ'লে মানে বহুতো কিছুমান এনেকা কোম্পেনী- চোম্পেনী এনেকুৱা থাকে, মানে সেইবোৰত মানে কিবা মডেলিং-চডেলিং কৰি দিলে বা সেইবোৰ প্ৰমোচনটো কৰি দিয়ে কৰি দিয়ে যদি তেতিয়া তেওঁলোকক সেইটো বিনিময়ত এটা ধন' প্ৰদান কৰে এটা সেনেকে তেওঁলোকে এটা ইনকাম চৰ্চ' জেনেৰেট কৰিব পাৰে, সেইটো ভালো আছে চচিয়েল মিডিয়াত। সেইটো মই ঠিকে কৈছা তুমি।
মানে সেইটোৱে ছ'চিয়েল মিডিয়াত যদি আমি যদি ভাল কামত যদি ব্যৱহাৰ কৰো তেতিয়াহ'লে ভাল হ'ব। আমি যদি ভাল কামত ব্যৱহাৰ ন কৰো তেতিয়াহ'লে বেয়া হ'ব। মই সেই টো ক'ব বিচাৰো। ছচিয়েল মিডিয়াত দুয়োটা আছে ভাল বেয়া দুয়োটা সমানে স মিলি আছে।
সেইটোয়ে বন্ধু। ইতিয়া
বাকি বন্ধু, উম বাকি তোমালোক কথা পাতি বহুত দিন হ'ল বহুত দিন পিছত কথা পাত্লো বহুত ভাল লাগিল কিন্তু তোমালোক কথা পাতি। হেল্ল'।
বহুতদিন মূৰত
অ অ, দিয়া ঠিক আছে দিয়া। উম দিয়া।